হা।
অ কি কৰি আছ।
আছো এনে বহি তই
অঁ আছোঁ আছোঁ এনেই আছোঁ
অ তোৰ কাৰাতে কেনেকুৱা চলি আছে।
অ ঠিকে চলি আছে গৈছিলো আজি জাষ্ট আজি নাছিল আজি বন্ধ
অ আচ্ছা এ অ এনে যে কি কিহত আছ
বেল্ট।
অ
অ মইতো বে এ ফাৰ্ষ্ট আহ ব্লেক বেল্ট ফাৰ্ষ্ট ডান হয়। আৰু ছেকেণ্ড। একজাম আছে আহাবছৰ আছে মানে একচলি ছেকেণ্ড ৰাউণ্ডৰ একজাম কেইটা কি হয় থ্ৰী ইয়েৰ্চৰ মূৰে মূৰে হয় বিকজ বহুত হেৰি হয়। ন ডিপ্ল'মা কাইন্দ অফ থিং হয় ন সেই কাৰণে সেইকাৰণে আহ অহা বস্তু তাৰ কাৰণে প্ৰিপেৰ কৰি আছো আৰু নিজক অলপ টানো হয় যিহেতু
অ অ অ।
উহ সেইকাৰণে
এনেই প্ৰচিডাৰ কি হয় সেইটো
বেল্টৰ
অ
একচুৱেলি তোৰ প্ৰথমতে যেতিয়া তোৰ ষ্টাৰ্টিং কৰা হোৱাইট বেল্টৰ পৰা আৰম্ভ হয় তোৰ চবৰে নিচ। নিৰ নিজৰ ক্লাব ৱাইজ মানে যোনটো তই ক্লাবত থাক সেইটো ক্লাবৰ মানে চবৰে নিজৰ নিজৰ নিজৰ মতে আৰু যেতিয়াই মন তেতিয়াহতে মানে একজাম পাতিব পাৰে ব মিনিমাম গেপ দিব লাগিব ছিক্স মানচ মিনিমাম অকে ত মেক্সিম তৌ সেনেকা কোনো কথা নাই বাত দি দিয়ে‌ কিছুমানে‌ চিকচ মনতৰ মুৰে মুৰে পাতে কিছুমানে এয়েত মনতৰ মুৰে মুৰে পাতে কিছুমানে ওৱান ইয়েৰ পাছত ও পাতে চৌ তেনেকুৱা আৰু এনেই হোৱাইট বেল্টৰ পৰা আৰম্ভ হয় প্ৰথম হোৱাইট তাৰপিছত য়েল্ল' দেন অৰেঞ্জ দেন ব্লু তাৰপিছত গ্ৰীণ দেন পাৰ্পল দেন ব্ৰাউন বেল্টত চাৰিটা কিউ আছে চাৰিটা কিউ ইন দ চেন্স মানে চাৰিডাল ব্ৰাউন বেল্ট শেষটো একেই থাকে
অ অ অ
বাট চাৰিবাৰতটো একজাম দিব লাগিব ফাৰ্ষ কিউ ছেকেণ্ড কিউ সেনেকে ত যিমান কিউ বাঢ়ে সিমানটা চিনিয়ৰ হয় আৰু দেন তই ব্লেক। বেল যোনটোক সুদান বুলি কয় আৰু সেইয়াই বাকী বাকী আৰু যিমান গেমছ খেল সিমান তোৰ এক্সপিৰিয়েঞ্চ বা কিবা খালি ব্লেক বেল্টৰ কাৰণে মানুহ আহে অৰুণাচলৰ পৰা বিকজ আমাৰ হেড কোৱাৰ্টাৰ ব বৰ্তমান অৰুণাচলৰ হয় ন সেইকাৰণে কাৰণে হ'ল নৰ্থ ইষ্টৰ সেইটোৱে বাকী কি সেনেকে চলি আছে এতিয়া অ নেক্স মান্থত মোৰ গেম আছে যদি পাৰ চাবলৈ আহিবি
অ নিশ্চয় আহিম
অ অ চাই যাবি পা কেনেকোৱা কি হয় কি নহয়
অ জানাৰ আগ্ৰহটো আছে মানে চ' চাব পাৰি
তোৰ কোনোবা চিনাকি আছে নেকি যোনে খেলে বা কিবা
উম তেনেকোৱা চিনাকি নাই মানে শুধা নাই কাকো কি খেলে কি নেখেলে সিমান গম নাপাও
বাকী এনেই মাৰচেল আৰ্টচ কি কি জান মানে এনেই
এনে জানা আৰু শুনা মতে টাইকনড আৰু জানো
অ টাইকান্ডো আৰু কাৰাটে ইমান মানে ডিফাৰেঞ্চ নাই জাষ্ট ডেট কি কাৰাতেত তোৰ আহ হাত আৰু ভৰি দুটাই চলাই টিইকান্ডোত হাত চলাই নচলাই মানে অকল ভৰি সিহঁতৰ
অ
সেই কাৰণে বাকী কাৰাতে আহ তোৰ বৌথ হাত আৰু ভৰি দুটাই আৰু সেইটোৱে আৰু কাৰতেৰো দুটা ভাগ আছে ছে তোৰ এটা আছে ফুল কন্টেক্ট এটা আছে চেমি কন্টেক্ট সেইটোত মই বিলং কৰো যোনটোত তোৰ মানে কি লাইক অনলি টাৰ্চেছ এলাউড ফৰ মানে এটা এজ গ্ৰুপৰ পিছত টাৰ্চঅকল এলাও হয় মানে তোক ডাইৰেক্টলি হিট কৰিব নোৱাৰ ন কাউট বেচিছত নহয়
অ অ মাৰিব নোৱাৰি মানে
নাই নাই নাই ইয়াছ চুব লাগে বাট সাঁ চিনআযে মাৰিব লাগে বাট সেইটোও মাৰা নহয় যে একেবাৰে ন কাউট হৈ যাব বা দাঁত চাত ভাঙি দিয়া বা কিবা এনেকে ব্ৰুটেল নহয় আৰু
অ
ফুল কনটেক্ট্ৰ হয় সেইটো ব্ৰুটেল হয় ল তাতে নক আউট কৰিব লাগে তোৰ মানে মাৰি কেনে একেবাৰে যেতিয়ালৈকে অপনেনটো বাগৰি নাযায় তেতিয়ালৈকে মানে একো কৰিব নোৱাৰো সেনেকোৱা টাইপ
অ আচ্ছা
সেনেকোৱা দুটা ভাগ আছে চবৰে নিজৰ নিজৰ ৰুলচ থাকে আৰু সেয়াই
উম উম তোৰ কিমান এটা টুৰ্ণামেণ্ট তেতিয়ালৈ খেলিছ
মইতো অলমষ্ট এতিয়ালৈকে মোৰ দহ বছৰ মই কাৰাতে খেলা হ'ল ত' এই দহ বছৰত অলম মই হাড্ৰেড প্লাছটো খেলিছোঁ বিকজ আমাৰ এটা বছৰতে অল মোষ্ট তোৰ দটা এঘাৰটো হৈয়ে যায় আ টুৰ্ণামেন্ট মানে চব মিলাই আৰু একেবাৰে ল' লেভেলৰ পৰা একেবাৰে হাই লেভেল ল ঘৰটোৰ একেবাৰে চিটছৰ পৰা আদি কৰি নেচনেল ডিষ্ট্ৰিক চব মানে সেনেকুৱা বা কিছুমান ষ্টাইল গেমো থাকে বোৰ মানে এক্সপিৰিয়েন কাৰনে খেলিব‌ পাৰি মানে ধৰ যোনতো অফিছেযেলি গেম নহয় বাট ষ্ট গেম তোৰ একস্পিমেন বঢ়া সিহঁত কাৰনে ভাল কোনে লাইক ষ্টাৰ্টি কৰি সিহঁতি মানে এক্সপিৰিয়ে ডাঙৰ গেম খেলাৰ এক্সিৰিয়ে পাৰি চাব পাৰে নিজকে বা বহুতৰ ফিয়ৰ থাকে ন স্পৰ্ট মানে স্পৰ্টছ বুলি নহয় ষ্টেজ ফেয়াৰ থাকে বা সোমোৱাৰ পিছত নাৰ্ভাচ হৈ যায় বা কিবা সেইটো দূৰ কৰাবলৈ সেইটো খেলিব পাৰে আৰু
অ সেইটো ভালে ট্ৰায়েল টাইপ
ট্ৰায়েল টাইপ হৈ যায় স তাতো সেইবোৰ খেলিলেও ভাল হয় বিকজ যিমান এক্সপিৰিয়েঞ্চ মানে যিমান খেলে সিমান এক্সপিৰিয়েন্ঞ্চ বাঢ়িলে সিমানে ভাল প্লেয়াৰ হৈ যায় ন ইন ফিউচাৰ সেইকাৰণে আৰু তোৰ কাৰ্ট অনলি তোৰ স্পীড আৰু মমেন্টম মেটাৰ কৰে বহুত বেছি টেকনিক আৰু স্পীড মমেণ্টাম
অ এক ধৰণে এইটো বস্তু তোৰ ফিজিকেল হেল্থৰ কাৰণেও ভালে হয়
অ বহুত ভাল হয় বিকজ এইটো এইটো নহয় মানুহে ভাবে যে কাৰতে মানে অকল মাৰা মাৰি বা কিবা সেনেকুৱা নহয় তোৰ স্পিড মোন্তাম আৰু লগতে তোৰ চাৰপ কৰে মাইণ্ডটো মানে আমাৰ ইয়াতে এটা আছে কাটা বুলি যোনটোত মানে লাইক তোৰ এটা পয়েমৰ নিচিনা যেনেকে আমি এটা পয়েম এটা মুখস্থ কৰিলো ন তো সেনেকোৱা নিচিনা মানে কাটা থাকে তোৰ স্পেচিফিক নাম এটা লগত ত চব বস্তু তোৰ বেচিক খিনি মনত কিনে ত তাতে ফেচিয়েল এক্সপ্ৰেচন দি কেনে তোৰ পাৱাৰ তোৰ কেনেক প্ৰেজেন্টেচন হয় সেইটো এক্সট্ৰা হৈ যায় সেইটো একো মাৰ মাৰি নহয় তই জাষ্ট শ্ব' কৰিব লাগে তোৰ ক্ৰিয়েটিভিটি কিমান আছে সেইটো সেইটো গম পাই মান তই কিমান ধুনীয় ক্ৰিয়েটিভলি শ্ব' কৰিব পাৰ নিজৰ বডিটো নিজৰ চানচবোৰ চৌ সেইটোয়ে আৰু তেতিয়া মানে বহুত বহুত ক্ষেত্ৰত দি ভাল হয় এটা ফিজিকেল হলটো একদম মেইন বস্তু বহুত ভাল হয় এইটো দি ডেইলি এক্সাৰচাইজ হোৱা মপ ৰাণিং দেন প্ৰেকটিছ স্পীড প্ৰেকটিছ হয় বহুত স্পীড প্ৰেক্টিচ হ'লে কি হয় ৰিফ্লেক্স একচনবোৰ ভাল আমাৰ সেইকাৰণে
অহ
মানে স্পিড প্ৰেক্টিছ কৰো আৰু আমি ৰিফ্লেশ এক্সনবোৰ প্ৰক্টিচ কৰো ন ত প্ৰেক্টিচ কৰিলে মানে কি হয় দেটো দেটো মানে ইফৰট যুনখিনি ৰেফ্লেক্সেচন হয় সেইখিনি আমাৰ নৰ্মাল মানু্হ স্পিড থাকে
অ অ অ ঠিকেই বস্তুবোৰ ডিফেন্সৰ কাৰনেও ভালে হয় এতিয়া
বহুত কাৰনে ভাল হয় চেলফ দিফেন্স এটাটো এটা টাইপৰ অ চেলফ ডিফেন্স হৈ যায় ছোৱালীবোৰৰ কাৰণে
অহ
সেইকাৰণে। চেল্ফ ডিফেন্সৰো বহুত কাম আহে।
প্ৰায় প্ৰায় মানুহবোৰে। কৰিব লাগে।
ইয়া সেইটো এন নুবুজে ও। একসুৱেলি এটা চেল্ফ ডিফেন্স থাকিলে নিজকে কেতিয়াবা যিকোনো চিটুৱেচনৰ পৰা ওলাই নিব পাৰে ন আৰু সাহস থাকে সাহস দিয়ে বহুত।
অ সেইটোতো হয় বাৰু।
বহুত সাহস থাকে লাইক মই কৰিব পাৰিম কিয় নোৱাৰিম সেনেকুৱা টাইপৰ। আৰু অভিয়ছলি স্পৰ্ট। স্পেনিচ বাবে বহুত।
উম হম সেইটো হয় বাৰু।
কনফিডেঞ্চটো গেইন কৰা যায় লাইক কেতিয়াবা এনেকুৱা হয় ন। গেম এখনত যেতিয়া হাৰি থকা যায়। এন দেন টাইম বহুত কম থাকে ধৰ তোৰ আমাৰ গেমবোৰ জেনেৰেলি এতি আমি যেনেকে যোনটো এজ গ্ৰুপ লৈ লৈ বেলেগ বেলেগ থাকে। ঠিক আছে যোনটো চব মানে চবতছে বেছি হায়েষ্ট ডিওৰাচনৰ হয় এইটো থ্ৰি মিনিটচৰ হয় ঠিক আছে। ত থ্ৰি মিনিটচৰ কেতিয়াবা এনেকোঁৱা হৈ যায়। যে লাষ্ট টো ছেকেণ্ড এণ্ড ডেন টো জাস্ত ৱান পইণ্ট লাগে জিকিবলৈ। ঠিক আছে ত' এতিয়া তই নিজকে কিমান। কাম ৰাখি কেনে সেই সেই মানে পইন্টটো আনিব পাৰ ডট কমপ্লিট আপ টো য়ো মানে তই কিমান কাম ৰাখিব পাৰ নিজকে ত সেইটোদি তোৰ কামনেচো আহে বহুত যে তই নাৰ্ভাচ হব নালাগে। কোনো চিটুৱেচনত সেইটো খেলোতে খেলোতে ডেভলপ হৈ য নিজে নিজে।
অ সেইটোতো হয়।
কোনো চিটুৱেচনত যেন কোনো পেনিক নকৰ, মানে সেনেকুৱা।।
সেনেকুৱা ধৰণত ভালে হয় কথাটো।
ফালে দি ভাল হয় মানে।
কিন্তু সেয়া মানুহ বোৰৰ আগ্ৰহও থাকিব লাগিব।
আগ্ৰহ থাকিব লাগিব, অভিযেচলি বিকজ কষ্ট টো হয় আৰু কেতিয়াবা ভুলতে লাগি যাবও পাৰে ন। ত বিষ হলেও নহ'ব নিজক। ষ্ট্ৰং ৰাখিব লাগিব।
মানুহবোৰে মানে অলপ নিজৰ ভয়, যে কিবা কৰবাত হৈ যাব নেকি? সেইটো কাৰণে নকৰে আৰু।
অ' একজেক্টলি বাট এইটো নহয় মানে ভালকে যদি আৰু অভিয়াচলি ডিফেঞ্চিভো হয়। আমাৰ তাতে এটেকিং হেৰিও আছে, ডিফেঞ্চিভো আছে কাউন্টাৰো আছে ত তই যদি গোটেই কেইটা এপেক্টত যদি ভাল হয় যাও, তেনেহলে টেনচনে নাই লাইক মানে একো হোৱাৰ। মানে চান্সে নাথাকে।
সেইটো হয় বাৰু কিন্তু সেয়া আৰু ভয়তটো বহুত ডাঙৰ এতিয়া। মাক দেউতাকৰো ভয় থাকে।
উ' অ' সেইটো আৰু যে বাচ্ছাটোৰ কিবা। বা হৈ যাব, বা। কিবা অক্সুৱেলি দিলে কি হয় ফিজিকেল হেলথটো ভাল হয়। কনফিডেন্স বাঢ়ে দেন তোৰ কামনেচ আহে। স্পীড আহে,। লেজিনেচটো গুচি যায়, যোনটো আজিকালি বহুত মানুহৰে। লিজিনেছ এতা আছে ন যে এলাহ।
এলাহতে অ',
তাতে নকৰা কিবা-কিবি, সেইবোৰ গুচি যায় আৰু সেইটৰে এটা ভাল হেৰি হয় স্পৰ্ট হয়।
সেনেকুৱা হলে ভাল। মইতো কম চবে কৰক বাত সবে সময়ো মিলাব নোৱাৰাৰে চাগে আৰু এলাহতো থাকে।
টো, থাকে আৰু কিছুমানে হয়তো মাৰ্চেল আৰ্টছ নেখিৰিকেনেও বেলেগো স্পৰ্ট ল'ব পাৰে। যদি মানে সেইটো ল'ব মন নাই, সেই এইটো নহয় যে অকল এইটোৱে কৰিব লাগে। মাৰ্চেল আৰ্টচত ক'বাত থাকিলে এটা ভাল হয় যে ডিফেন্সৰ কাৰণেও ভাল হয়, চেল্ফ-ডিফেন্সৰ কাৰণে।
অ'-অ', সেইটো হয় বাৰু।
মাৰ্চেল-আৰ্টছেটো বহুত দিয়ে ন আৰু কনফিদেঞ্চো দিয়ে। নিজক লাগে নিজে নাই, অলপ ভয়তো কম লাগে তেতিয়া কিবা, চিটুৱেশ্যনত। বা পেনিক কৰা নাযায়, মেইনলি পেনিক নহয় মানে।
মেণ্টেল হেল্থৰ কাৰণেও ভালে হয়।
ভাল হয় ভাল হয়। এই আগ এ্জে্টল। চবফালে। সেই কাৰণে।
দে দে ঠিক আছে দে।
উম উম দে দে ঠিক আছে দে। উম